হম
হেল্ল' হয় নমস্কাৰ
নমস্কাৰ নমস্কাৰ খেলিবলৈ গধূলি টাইমত
অ খেলিবলৈ ন। ঠিকে আছে বাকী ময়ো আহিছো আছিলোঁ এইফালে মই বাৰু এ লগৰেইতা লগত ফুৰিব আহিছোঁ অলপ
খোৱা বোৱা হল?
হ'ব হয় অলপ আগতে হ'ল খাই বৈ অলপ সময় তাতে ঘৰতে আছিলোঁ এতিয়া অলপ হেৰি কৰি আছো ওলাই আহিছো অলপমান ফুৰিবলৈ যাওঁ
হয় হয়
এ আপোনাৰ ভাত পানী খোৱা বোৱা হল নে নাই?
মোৰ এয়া হৈছে আৰু হৈ কেনে ওলাই আহিছো অলপ এতিয়া খেলিবলৈ
ঠিকে আছে এনে আপুনি কি খেলিব এতিয়া?
এতিয়া আমি ফুটবল খেলোঁ সদায় গধূলি গধূলি সময়ত হয়
খেল এটা খেলে কিন্তু
উম
নে আপুনি হেৰি সদায় মানে খেলৰ কাৰণে খেলে নে এনে এনেই আবেলি সেই সময়ত অলপ ওলাই যাবৰ কাৰণে খেলে
নাই
খেলৰ টাইমত মানে সদায় গধূলি টাইমত এনে ঘৰত থাকে আমৰিনি লাগে ন সেইকাৰণে অল খেলিবলৈ ওলাই আহ'ল লগৰবোৰৰ লগত
আত্সা মই আক আপুনি নহয় মানে হেৰি মেচ চেচ খেলিব যায় বুলি ভাবিছিলোঁ মানে ক'ৰবাত খেলা প্ৰফেচনেলি খেলে বুলি ভাবিছিলো সেইকাৰণে সুধিছো
অ
বাকী
ঘৰত ভালেই চবৰে আপোনাক
মোৰো আছে ঠিকেই মা দেউতা ভালেই ভইটিও আছে আপোনাৰ ভণ্টি এজনী আছিলে ন?
হয় হয় ভণ্টি এজনী আছে তাইৰো ভালেই আৰু। তাই এইবাৰ চিক্সত।
আচ্ছা আচ্ছা ঠিকে আছে। মোৰ ভাইটোৱে এইবাৰ নাইন পাইছে। অহাবাৰ মেট্ৰিকে দিব। তাকে কৈ থাকোঁ তাকো কিতাপ পঢ়িবলৈ অলপমান। বা পঢ়াটোতো চাই দিওঁ পাৰিলে মাজে মাজে
হয়। ভাইক হিচাপে চাইে দিব লাগে যেনিবা।
বাকী আপোনাৰ হেৰি এডমিশন।
এডমিশন মোৰ হ'ল বাৰু এতিয়া।
হ'ল ন আপুনি ক'ত লৈছিলে এডমিচনটো। দৰং কলেজ ন আচ্ছা ভাল ভাল। কলেজ হয় বাৰু বাকী এতিয়া কেনেকা চলি আছে আপোনাৰ।
মোৰ ঠিকে আছে আৰু পঢ়া শুনাবোৰ চলি আছে মানে অলপ হয়। বাকী আপোনাৰ।
মই তেজপুৰ কলেজত লৈছোঁ।
অ ঠিকে আছে বাৰু তেজপুৰখন জানো বেয়া নহয় ঠিকে আছে পঢ়া শুনাৰ ক্ষেত্ৰত।
হয় এই লিটাৰেচাৰ চাবজেক্টবিলাকৰ কাৰণে ভাল হয় আৰু সেইকাৰণে লৈছিলোঁ।
উম।
আপুনি এনে কিহত মেজৰ লৈছিলে তাতে।
ম মানে ছোচিয়েলজি।
ছচিয়েলজি ন ঠিকেই আছে। মই ইয়াতে বাৰু ইংলিছত মেজৰ লৈছিলোঁ। ঠিকে আছে বাকী এতিয়া ক'ত ঘৰতে আছে ন এতিয়াতো কলেজ চলেজ বন্ধ চাগে।
নাই এতিয়া জুলাই মাহ এতিয়া গৰম বন্ধ দিছে সেইকানে কলেজবোৰ বন্ধ।
আমাৰো বাৰুতে বন্ধ বন্ধ মানে সেইয়াই আৰু মাজতে তেওঁ প্ৰেক্টিকেল দিবলৈ আছে। প্ৰেক্টিকেলৰ অলপমান। ডিউটেত আহি আছে সেইখিনিকে মাজে মাজে কৰিবলগীয়া হৈ আছে।
অ হয়। ময় বাৰুতে অলপ চলপ সেনেক কৰো ইউটিউবে হওঁক চেট জি পি অলপমান সেনে মাৰিব লগগীয়া। হয়।
হয়।
মানে আজি হেৰি হ'ল ন আমাৰ সাত তাৰিখে প্ৰজেক্ট দিব লাগি। ব ডেডলাইন আছে চ' তাৰ আগতে প্ৰিপেয়াৰ কৰিব লাগিব গোটেই প্ৰজেক্টটো। খতম হোৱাই নাই মোৰ ঘূৰা গোটেই।
উম।
তাকে একেইদিন অলপমান কষ্ট কৰিব লাগিব আৰু। আপোনালোক আপোনালোকৰ বাক। কিহল পৰীক্ষ প্ৰজক্ট চজেক্ট চাবমিত।
আমাৰ বোৰ চব আগতীয়াকে হ'ল মানে একজাম তেনেকে ক্লিয়াৰ কৰি আমি এতিয়া প্ৰেটিকেল দি কিনে এ। এ বন্ধ দিছে কলেজল পা
অ আপোনালোকৰ মানে হেৰি নাই ন ইমান এতিয়া বেলেগ প্ৰেচাৰ নাই।
নাই নাই মানে মানে সেইবেলোক এক্সটা পৈচাৰ মানে নাই।
ঠিকেই আছে আমাৰ হে এয়া পৰীক্ষাটো পাতি দিলে প্ৰেক্টিকেল এটা নলে এতিয়া অলপমান দিগদাৰ হৈছে
উম হ'বই আৰু একো নাই।
বাকী মাজতে হেৰি আপুনি বাইক এখন লোৱাৰ কথা শুনিছিলো
হয় হয় বাইকখন মানে লগ কিছুমান অসুবিধা হ'ল ঘৰৰ কোনে ল'ব নোৱাৰিল মানে
আচ্ছা মই হেৰি লোৱা কথা শুনি আছিলো মানে লৈছেনে নাই গম পোৱা নাই
অ মানে ঘৰত অলপ অসুবিধা হল পাৰব্লেম সেইকাৰণে ব এখন লগোনোৱাই লো
কি কি ল'ম বুলি ভাবিছিলে এনেই
এনে মই ভাবিছিলো হাঁ পুচা এখন লোৱা কথা মানে বেনালী ছিক্স হাণ্ড্ৰেড
অঁ আচ্ছা আচ্ছা বেনেলীৰ ন ঠিকে আছে বাকী এনে আপুনি যদি হেৰি লাগে গে মোৰো বাৰুতে চিনাকি দুজনমান আছিলে
এনেকে চিনাকি দুমান আছে কচোনকেড হেণ্ড বাইক হেৰি কৰা
অ ছেকেণ্ড হেণ্ডৰো আছে আৰু মোৰ বাকী মানে হেৰি ৰয়েল এনফিল্ডৰ ডিলাৰো চিনাকি যিহেতু আপোনাৰ যি টি চি টি এইবিলাক যদি লাগে
অ আৰুপনি মোক নম্বৰটো দিবচোন তেখেতৰ মই তেখেতক কল কৰিম
হয় আপুনি যিহেতু মে সাই চি চিৰ বাইক চাই আছিল মই সেই কাৰণে আপোনাক কৈছো যি তিৰ কথা আপুনি যদি বেলেগো চাব পাৰে হানটাৰে হওক বা বুলেটেই হওক সেয়াও চাব পাৰিব মোৰ মানে কথাটো কৈছোঁ চিনাকিজন আছে আপুনি যদি বিচাৰে মই কথা পাতি উলিয়াই দিব পাৰিম অলপ উম বাইক খনৰ কাৰণে তেতিয়া অলপমান আপোনাৰ সহজ হ'ব বস্তুখিনি আৰু অলপ পইচাটোৰ কথাও তেতিয়া মিলাই ল'ব পাৰিব আৰু যিমানে যি নহওক কাপ বাইকখন কিনাৰ পিছত চাৰ্ভিচিং কৰ সময়ত চাৰ্ভিচ চেণ্টাৰত চিনাকি এজন থাকিলে আপোনাৰ নিজৰ হয়াই হয় দিয়কচোন
হয় হয় ঠিকে সঁচা
সেইকাৰণে বাকী হেৰি ময়ও মাজতে হেৰি গাড়ী এখন ললো
লে গাড়ীখন কি ব হতে
মই এল্ট্ৰজ লৈছোঁ
অ ঠিকে আছে কিমান দিছিলে ডাউন পেমেণ্ট
ডাউন পে'মেণ্ট চাৰে সাত দিছোঁ
চাৰে সাত ন
এতিয়া ই এম আই মাহে হেৰিকে আহিব চাৰে নকে আহিব মানে বেছি দেৰিলে কৰা নাই অ অলপ এতিয়া বৰ্তমান পইচা চইচা ইমান টানা টানি হোৱা নাছিলে সেইকাৰণে দুবছৰৰ ভিতৰতে মাৰি দিম দুই বছৰৰ ভিতৰত মাৰি দিম বুলি ভাবিছিলো সেইকাৰণে সোনকালতে শেষ কৰিব চেষ্টা কৰিলোঁ
উ বিয়াৰি গেছে ক ন শনে
বাকী এতিয়া এই মাটো যে ঘৰত আছে কি তই ভাবিছ নে কৰা কথা নে এনেই ফ্ৰী থাকিব
ভাবিছো এইমাহতো ঘৰত আছো প্ৰত্যেক সোমবায়ে সোমবায়ে এজপা এজপা গছ ৰুৱাৰ কথা ভাবিছো গছ পুলি এটা ৰ ঘা
অ ভাল ঠিকে ভাবিছে বাৰু সেনেকে এনেও আমাৰ এইফালে এতিয়া যিহেতু বেছি হেৰি হৈ গৈছে গছ পুলি গছপুলি ৰুবলগীয়া হৈ গৈছে যিহেেত গৰমো বাঢ়িছে আপুনি দেখিছে জুলাই মাহত এনেকুৱা গৰম দিছে সহ্য কৰিব নোৱাৰাকে
প্ৰত্যেক সোমাবায়ে সোমাবায়ে এজোপা এজোপা গছ পুলি ল'লে বহুতো ভাল হ'ব অক্সিজেন ল'বলৈ বহুত মানুহৰ সুবিধা হ'ব
হয় হয় বাকী হেৰি আপোনালৰ কথা এটা আছিলে এ সেই নতুন বিজনেছ এটা কথা। ক কৰ কথা ভাবিছিলো মানে, আপুনি ক কৰা কথা ভাবিছিলে নেকি এবাৰ মানে? হেৰি পল্ট্ৰি ফাৰ্মৰ বা গাহৰি ফাৰ্মৰ বিজনেচটো।
পাৰ্টনাৰশ্বিপ হিচাপে কৰাতটো লাভ হ'ব নে, নে অকলেই কৰা লাভ।
অকলে মানে হেৰি হ'ব ন এতিয়া মোৰ তাত মানে ধ চাওক মোৰ তাত অলপমান জেগা আছে কিন্তু। তো মেইন কথাটো হ'ল কি মোৰ তাত এতিয়া সিমানখিনি পইচাও নাই ন অকলে মিলাব পৰাকে। আৰু মানুহো লাগিব লগতে হেৰি আৰু মই এনি টাইম মানে এভেইলেবল নাপ নাথাকিম তাতে সময় দিবলে, যিহেতু মোৰ এইটো চাইডৰ সেইটো মিলাই থাকিব লাগিব সেইকাৰণে ভাবিছিলোঁ পাৰ্টনাৰশ্বিপক কৰিলে অলপ ভাল হ'ল হয় সেইকাৰণে আপোনাক সুধি চালোঁ।
জনাব আপুনি কোনদিন হব আপুনি কিবা
জনাব মানে মইতো কৰা দ ইণ্টাৰেষ্টেডে আছোঁ মই মানুহ বিচাৰি আছিলোঁৱে যদি কোনোবা ইণ্টাৰেষ্টেড আছিলে মই তেতিয়া এপাক হেৰি জেগাটো ফিক্স কৰিবলৈ গ'লোও মানে আমাৰ অলপমান এই পথাৰৰ ফালে অলপ আগ মাটি অলপ আছে খালী মাটি অকলশৰীয়া মাটি মানে তাতে। আপুনি গাহৰি চাহৰি পুৰিলেও মানে ইমান সেনেকা একো নহক কাৰণ সমাজৰ মাজত গাহৰি গাহৰি -চাহৰি এইবিলাক পুৰি পুহিব নিদিয়ে যে হেৰি গোন্ধ আহে কিবা সমুহ তমুখ বেমাৰ বিয়পে সেই। সেইবিলাক কাৰণৰ ত কাৰণে সেইবিলাকৰ কাৰণে অলপ অকলীয়া জেগা লাগে। ত' সেই অকলৰ ভাল জেগা অলপ আছিলে মানে।
দিয়ক আপুনি মোক জনাব মই লোন এটা লোৱা কথা আছে বেংকৰ পৰা এইকেইদিনতে।
হয় নেকি?
টো হৈ গ'লে আপোনাক জনাম।
অঁ আপুনি তেন্তে সেইটো জনাব তেন্তে যদি লোনটো হয় তেন্তে হ'লে আজি যি কে তাৰিখ শুকুৰবাৰ, শুকুৰবাৰ হেৰি অহা সোমবাৰ মানলৈকে তেতিয়াহ'লে আপুনি ফিক্স কৰি পেলাই মোক কওক লোনটো কথা হ'বনে যদি। হব তেন্তে। ন।
দিয়ক ঠিক আছে মই লোনটো হ'লে মই ফোন কৰিম আপোনাক।
আচ্ছা হ'ব তেন্তে আপুনি লোনটো হলে মোক ফোন কৰিব এনেই। আপুনি কি ভাবিছিল গাহৰি ফাৰ্ম কৰাতটো ভাবিছিলে নে পল্ট্ৰি ফাৰ্ম। কৰা হৈছিলে মুৰ্গীৰ কাৰণে ব্ৰইলাৰ ফাৰ্ম।
এতিয়া গৰমৰ ছিজনত মুৰ্গী ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম কৰাটো অলপ। বেয়া যেন লাগিছে বুজিছে এতি গৰমত তেওঁলোকৰ বেমাৰ হয় বহুত।
হেৰি আৰু যিহেতু গৰম দিনত গাহৰি হেৰি আৰু গাহৰিৰ কাৰণে বেছি ভাল জেগা। গাটাও আছিলে সেইকাৰণে আৰু। মই তাকে ভাবিছোঁ মানে হ'লেও যদি কোনোবাই যদি অনুমতি নাই। হেৰি কৰিবলৈ তেন্তে হলে মই ভাবিছিলোঁ বোলো ব্ৰইলাৰকে কৰিম দুয়ো গাহৰি নকৰেও। আপুনি যদি গাহৰি কৰিব বিচাৰিছে তেন্তো ভালেই বেয়া নাপাওঁ। সেয়াই। বাকী। আপোনাৰ এতিয়া এইবাৰতো আপুনি যোৱা বছৰ হায়াৰ ছেকেণ্ডৰী দিছিলে ন।
নাই মই এইবছৰ দিছোঁ।
অঁ এইবছৰ দিছে ন, আচ্ছা মানে আপুনি এক্সাম শেষ হোৱাৰ পিছত মানে বন্ধক চন্ধ হৈ আছে।
উম!
অঁ আচ্ছা মই মানে যোৱা বছৰ দিয়া বুলি ভাবিছিলোঁ, ঠিকে আছে বাকী। কিনে আপোনাৰ পাৰ্চেণ্টেজ কেনেকুৱা আছিলে?
পাৰ্চেণ্টেজ মোৰ ছেভেণ্টি টু পাৰ্চেণ্ট।
অ হেৰি এপ্লাই চেপ্লাই কৰিছে নে কিবা চাকৰি কাৰণে কিবা।
চাকৰি কাৰণে মই ইণ্টাৰভিউ ইণ্টাৰভিউ কাৰণে মই দৌৰি আছো আপোনাৰ ফিল্ডত। এছেচি সেনকে একজাম হয় এচেচি পুলিচ আছাম পুলিচ। মানে অনলাইনত পঢ়ি আছো ফৰ্ম ফিলআপো কৰিলো।
অ।
ভাবিছো এই খালি থকা কেইদিন মই এটা কামো কৰিব পাৰো কম্পিউটাৰ ক্লাছ। ত জইন কৰো নেকি।
অ সেইটো কৰিব পাৰে আপুনি এবাৰ ভাবি চাব সেই কথাটো কাৰণ কিয়। এইবিলাক স্কিল পিছত সহায় কৰে এইবিলাক স্কিল লাগে মানুহক।
পিছলে।
যেতিয়া আপুনি নিজৰ ৰেজুম এখন বা বায়'ডাটাখন দিব তেতিয়া আপোনাৰ। ডিগ্ৰীটোতকে বেছি এইবিলাক স্কিলছ। সে আপুনি কি কৰিছে কি নাই কৰা ত সেইবিলাক এটা কম্পিউটাৰ হক এটা নিজৰ পাৰ্চনেল কিবা। থাকিল সেইবিলাক যিমান দূৰ পাৰে ৰাখিব লাগে লগত। ভালে কৰিছে। বাকী এনেই আপোনাৰ কিমান দিন মাহ আই ছি ছি কাৰণে প্ৰিপেয়াৰ কৰি থাকা।
মোৰ কমে হৈছে আপোনাৰ দেৰ মাহ।
আচ্ছা মানে আপুনি এতিয়া নতুনকে কৰিছে ন।
হয় নতুনকে মই এ কৰিছো কাৰণ ওঠৰ বছৰ পাৰ হৈছে মোৰ।
অ আচ্ছা আচ্ছা হয় হয় বুজিছো বাকী আপোনাৰ এনেই। ফিজিকেলৰ কাৰণে ওলাই আছেনে বস্তুবিলাক টাইমিং চাইমিং।
টাইমিংবোৰ অলপমান লেট মাৰিছে দোৰোণ টো কো মিলাব লাগিব মানে অলপ কষ্ট কৰিলে। হ'বগৈ আৰু দুদিনমান।
তাকে কিন্ত আপুনি এতিয়া। কি ৰাতিপুৱা দৰে নে এতিয়া খেলিব আহোতে যে এতিয়া আহিছে যে এতিয়া দৌৰিব।
মানে মই ৰাতিপুৱা দৌৰো আপোনাৰ কমেও এখন ফিল্ডত আপোনাৰ দশ পাক মান মাৰোৱাকৈ স। এতিয়া মানে আকৌ ফুটবল খেল দিয়া হয় না কাৰণে গধূলি নদৰো আৰু।
অঁ আচ্ছা আচ্ছা কষ্ট মানে আপোনাৰো হয় অলপ।
হয় হয় মানে হয় আৰু কষ্ট একো নাই কষ্ট কৰিলে ফল পাম।
সেইটোৱে সেইটোৱে ঠিক কথা কৈছে।
উ।
ৰাতিপুৱা বেলা আপুনি দৌৰিব যায় আবেলি ফুটবল খেলিব। আগৰ দিনত যদি। গাহৰি ফাৰ্মটো কৰা যায় তেন্তে এদিন সিফালেও লাগি থাকিব লাগিব।
একো নাই দুই পাৰ্টনাৰশ্বিপৰ হিচাপে যদি গাঁও এখন আমি খোলো দুইটা হিচাপত আমি লাগি থাকিব পাৰিম।
আকৌ ৰাতিপুৱা গৈ পেলাই আপুনি এ ৰাতি ঘৰ গৈ পেলাই আকৌ কিতাপো পঢ়িব লাগিব।